হেল্ল' অ', কৌশিক ক'?
চলিছে আৰু তোৰ ক'?
এ কি গৰম পেলাইছে না? তাকেটো মানে গৰমত, গৰমত ওলাই, ওলাইও যাব মানে মন নাযায়। তই ওলাই যাও নে নাই কৰ'বাত?
পৰ্বত ওলাই যাও বাৰু
অ', কাম থাকিলে ওলাই যাব লাগে। ওলাই নাযাবি অই এই গৰমত।
উম তাকে
এ ৰনা হেৰি এই গৰমত মানে কি হৈছে মোৰ মানে কাম বহুত ওলায়, মানে এনেই এনাৰ্জিটো মানে, শক্তিটো মানে গৰমত এনেই কমি যায় ন? একো কাম নকৰিলেও কমি যায় ন?
অ' কমে।
কমে আৰু হেৰি মানে আজি মই মানে ফাৰ্মাচীত মই ওৱেইত মানে নিজৰ ওজনটো জুখিলোঁ। ওজনটো জোখত তে মানে মই, মোৰ আগতে ওজনটো আছিলে, এইয়া ষাঠি কেজি আছিলে ঠিক আছে। কিন্তু এতিয়া এতিয়া মোৰ হৈছে তোৰ তিনি কেজি কমি গ'ল। দুই কেজি কমিছে। চৰ্বি, দুই দুই কেজি কমি গৈছে।
উম
কি কাৰণে, এইটো কি? কি কৰিব লাগিব, এতিয়া কি খাব লাগিব?
মোৰ ৱেত কমাতো ত' চাইনতো বেয়া লক্ষ্য। কি চিক্সটি কেজিৰ পৰা কমিলে বেয়া আৰু ছেভেনটি এইট্টি থাকিলে অলপ বেছি, মানে অলপ বেছি শকত দেখ
অ' অ' অ' সেইটোতো হয়।
খাবি তো ভালকে খোৱা-লোৱাটো কৰিবি। খোৱা-লোৱা এতিয়াতো গৰমৰ দিন পৰিছে ন, মাংস মাত্ৰাতো কমেই খাবি। মাছ-চাছ, ঠাণ্ডা বস্তু, জিকা চ বা! বা! এনেকুৱা যিখিনি তোৰ সেউজীয়া শাক-পাচলি আছে। পেট ঠাণ্ডা কৰে ন, ! সেইবোৰ খাবি।
খোৱাতটো খায়ে আছোঁ, তথাপিও মানে, কম কমে আৰু! সেইটো মানে ভাল নালাগে। মানে, মানুহেও দেখা পালে কয় যে, তোমাৰ ৱে, আ, এ হেৰিতো মানে, স্বাস্থ্যটো খীণাইছা দেখোন। সেনেকে কয়, খীণাইছা বুলি কয়। আজি মানুহে ক'লে! এক্সাৰচাইজটো কৰোৱে। কিন্তু মানে, দে, মানে, মানে কি হৈছে মোৰ, মাচুলটো নাহে।
অ' তোৰ প্ৰ'টিন কম হৈছে, প্ৰ'টিন কম হৈছে। প্ৰ'টিন বেছিকে খাবি। উম। প্ৰ'টিন বেছিকে খাবি। লাগা, হ'লে সেই ল' পাৰা। প্ৰ'টিন পাউাৰো ইউজ কৰিব পাৰে! দেই
এনে ইউজ কৰিব পাৰি ন, জিম নকৰিলেও? এনে বাৰু! মই ঘৰত এক্সাৰচাইজ কৰি আছোঁ।
অ' পাৰে অলপ চাই থাকিল হয়। থাৰ্টি গ্ৰাম মানে পাবি তই। ত্ৰিশ গ্ৰাম পাবি। এ, এ, এখন এটা চামুচত। এক চামুচ।
নাই, নিজেও অলপ লাগে। মোৰ অলপ মানে, নিজকো মই নিজেও গম পাইছোঁ যে, মোৰ অলপ ওজনটো আগতকে কমিছে। সেইকাৰণে, মই আজি যাই পেলাই চেক কৰিলোঁ। চেক কৰোঁতে, মই দেখা পালোঁ যে, দুই কেজি পুৰা দুই, পুৰাপুৰি মানে দুই কেজি কমিছে আৰু, ষাঠি আছিলে আগতে! এতিয়া পুৰাপুৰি আৰু! দুই কেজি কমিলে। অ! চিন কিয় লাগিল। কি কাৰণে? আৰু মানুহ বিলাকক মানুহবোৰে মানে, বোলে কয় মানে যে, তোমাৰ ওজনটো অলপ কমিছে, মানে চাবাচোন! স্বাস্থ্যটো অলপ খীনাইছা, পানী কম খালে হয় ন? পানী এনে ডেইলী কিমান খাব লাগে?
তিন-চাৰি লিটাৰ।
তিনি-চাৰি লিটাৰ, আচ্ছা!
ত' পানী চবৰে বেলেগ-বেলেগতো মানে এতিয়া যাৰ-যাৰ, ওৱেইট যিমান সেই হিচাপে পানী খাব লাগে। কাবাৰো যদি চল্লিশ কেজি ওৱেইট তাৰ দুই লিটাৰ, এক লিটাৰ কাৰোবাৰ যদি পঞ্চাছ দুই লিটাৰ অঅৱশ্যে ষাঠি কেজি, তিনি লিটাৰ সেনেকুৱা। এনেকুৱা থাকে।
অ' গম পালোঁ।
হম', উম', হম', পানীতটো বেছি খোৱাও বেয়া নহয়?
বেছি নাই দিনটোত খোৱা যায়ে ইমান অভাৰ খাব নালাগে। যিকোনো বস্তু অভাৰ বাবে অ' অতৰি অতৰিক্ত চবত চব বস্তুৰে।
অ', অতিৰিক্তটো সেইটো হয় কিন্তু উম। বাকী আৰু কি-কি, খাব লাগিব আৰু মই এনে? হেৰি কৰিব লাগিলে, ওজনটো অলপ মানে মোক ওজনটো কিমান লাগে যা' ন। মোক ওজনটো লাগে, এতিয়া তোৰ কিমান তোৰ? ছিক্সটি ফাইভ মান আছে ন?
অ' ছিক্সটি ফাইভ।
ইমান মানে মোক ছিক্সটি থ্ৰী, ছিক্সটি ফৰৰ ভিতৰত য'ত মানে লাগে আৰু অলপ বেছি ক'ৰব লাগে।
অ ছিক্সটি ফাইভ হলে তোহে ক'ব লাগিব তই মাছটো খাব লাগিব তেনেহলে বেছিকে অলপ বেছিকে গৰমত খাব নোৱাৰি দেচোন
গৰমতো মাংস একদম মানে নোৱাৰি দেচোন মাছ, হয় বাৰু মাছটো চলে আৰু কণীও অল কমাই দিছো কণীটো গৰম না বিৰাত।
গৰমৰ দিনত গ্লুকনডি খাবি। গ্লুকনডি ও আৰ এছ
গ্লুকনডি-গ্লুকনডি, অ' আৰ এছ। মই-মই, নেমু পানীটো লৈ আছোঁ, লৈ আছোঁ কিন্তু।
অ' এবাৰনেমু পানী খাব পাৰা।
নেমু পানী খাব পাৰি ন?
বডীৰ কাৰণেটো ঠাণ্ডা-ঠাণ্ডা পন্তাভাত-পন্তাভাত খাব পাৰা, পন্তভাত।
অ', হ' পাহৰি গৈছিলো মই এইটো ভাল কথা মন পেলাইছ দে। পন্তাভাত-পন্তাভাতে দি বহুত খিনি
জলকীয়া চলকীয়া সানি ধুনীয়াকে আলু চালু দি অলপ পাইৰা আচাৰ অলপমান দি দিবি। যে
বঢ়িয়া লাগে খাই পাই কিন্তু এটা কথা পন্তা ভাতটো খালে আৰু ৰাতিপুৱাই টোপনি লাগে পুৰা একদম টোপনি ধৰে পুৰা একদম এলাহ লাগে দেহাটোৰ দিনটো কাম কৰিব মন নাযায় সেইটো এটা কথা মানে খাই ভাল ৱেইট টো আহে জন্তু
সেইটো অপচন নহলেতো ব্ৰেকফাষ্ট ডিনাৰ লাঞ্চ বেছি বছি খাব লাগে
বেছি বেছিকে খাব লাগিব ন
বেলেগ অপ্চন নাই
অ ঠিকে আছে দে সেইটোৱে দে শুব লাগিব মই চিন্তা লাগি গৈছে মোৰ মানে আজি ওজনটো দুই বেছি দুই কেজি কমাৰ পিছত মানে মোৰ ইমান চিন্তা লাগি গ'ল
ভাল ক'ত খাব ল ভাল ভাল কিং ক ল জিমটো লৈ ল
জিমটোত লমেই মই মাল্টি ভিটামিন ল'ব পাৰি নে নাই
মালটোমিতিম ভাল লব পৰা
অ কেলচিয়ামো কমিব পাৰে আৰু মানে কি হৈছে মোৰ হেৰি তোৰ এই আঁঠু খোজকাঢ়িলে অলপ মানে হাত দিলে অলপ শব্দ ওলায়
অ সেইটো কাৰণে সেই কাৰ এবাৰ সেই কৰিলবি ফিজিঅ থেৰেপি কৰি লবি বেছি দা দুইদিনৰ দুইদিনৰ চেচনতে কৰাই দিব অ মোৰ চিনাকি এটা আছে ৰ তক কম দে মই ঘৰত আহি থ
ওলাই
কেলচিয়াম বৰ কেলচিয়াম বৰ সেৱাই হলে হয়
কেলচিয়াম কমিছে বোধৈ অ কেলছিয়াম টেবলেট খালীও আহে নে নাই
আহে টেবলেট মানে সিহঁতে দিয়ে ফিজিঅথেৰেপি বোৰ দি
অ এনে এনে কিন্তু কেলচিয়ামৰ কাৰণে তোৰ মায়ে হেৰি তিল তিল তিল বতাহ তিল তিল সেই কৰি পেলাই বতাহ ভাতৰ লগত খাওঁ তিলটোত ভাল ন হাতদিৰ কাৰণে
অ তিল খাব তিল ভাতৰ চাব নোৱাৰিে এনেক খাইছো যে কেনেকে
ন বতাহ বতাহ বটি ফেলে
এই খাবি লোকেল মুৰ্গী খাবি
লোকেল মুৰ্গী অ লোকেল মুৰ্গী কিন্তু মুৰ্গীটো আজিকালি বহুত ভেজাল ন
অ
মুৰ্গীটো ভেজাল আজিকালি
উকিলত নাই ইমান লুট বজাৰে
ব্ৰইলাৰতো ব্ৰইলাৰটো খাবই নালাগে ব্ৰইলাৰটো বহুত বেয়া ব্ৰইলাৰটো একদম বন্ধ হ'ব লাগে ছাগলীটো পাৰিলে ছাগলীতো ছাগলী মানে চুপ চুপটো খাব লাগে ছাগলী থেংক টো খালে ভাল ন হাত দি কাৰণে পুৰা মজা অঁ ছাগলী
উজ আৰু উইকনেছ উইকনেছটো কমে দুৰ্বলতা কমে।
অ সেইটো হয় কিন্তু। উম ছাগলীৰ ঠেং খাব লাগিব। মোৰ মানে অলপ শব্দ শব্দ ছব্দ ওলায় ভৰিৰ পৰা।
এক্ট্ৰেছহে কৰিব
হেৰি গা গাটো মাজে মাজে বিষায়।
অ য়োগাতটো কৰিবি ব্যায়াম শ্যায়াম কৰিলে ভাল ৰাতিপুৱা উঠি। অনুলম বিলম কৰিব পৰা।
অনুলম বিলম অ অনুলম বিলম অ সেইটো ভাল কিন্তু। মানে কৰো মাজে মাজে সদায় নহয় মোৰ মানে এইটোৱে মেইন। কথাটো। প্ৰব্লেমটো সেইটোৱে। সদায় কৰোঁ মানে এলাহ লাগে এটা বস্তু মিলাব নোৱাৰি। এতিয়া মায়েটো সদায় কৰে কিন মই নোৱাৰোঁ। তৰ মানে তা টো।
সদায় এতিয়াটো ট্ৰাই কৰিব লাগিব
উম চেষ্টা কৰিব লাগিব সেইটো হয় কিন্তু, উম।
নিজৰ ৱেটটো ৱেট এটা তই হেৰী কৰ তই লক্ষ্য এটা লৈ ল যে ইমান ইমান ইমান মাহৰ ভিতৰত মই ইমান ৱেইট বঢ়াব লাগব।
বঢ়াব লাগিব অ।
মানে খোজ খোজ খোজ কাঢ়া এক্টিভিটি কৰিবিৰে। খোজ কাঢ়িব লাগে এনি অভাৰ খোজ নাকাঢ়িবি। অভাৰ এক কাম নকৰিবি কিন্তু বেছি উইক লছ হয়।
অ বেছিকে কৰাটো বেয়া ন।
বেছি ৱেট বেছি এ তোৰ যেনেকে খেলা-ধূলা অভাৰ কৰিলে বেয়া। পানী পানী কম খাই থাকিলে উইক লছ হয়।
পানী কমকৈ খাই থাকিলে। পানীটো মই খাই থাকো কিন্তু ঘৰত থাকিলে। ঘৰত থাকিলে পানী পূৰা একদম বটলত লৈ পেলাই মানে খাই থাকোঁ আধা ঘণ্টা মূৰে মূৰে বা গিলাচ লৈ পেলাই খাই থাকো আৰু সেইটো মোৰ হৈ থাকে কিন্তু। মোৰ পানীত প্ৰব্লেম মানে ইমান নাই পানীটো মোৰ মানে তিনি- চাৰি, চাৰি- তিনিমান লিটাৰমান হৈ যায় আৰু।
অ হৈছে।
গতিকে সেইটোত সমস্যা নাই। তই কিমান তই মানে কিমানমান খাৱ ডেইলি?
দুই তিনি খাও দুই তিনিমান খোৱা যায়। এই ফল মূল ফল মূল খাবি ফল মূল মানে খাবি।
কলটো বেছি ভাল হয় ন।
অ।
কল টো আমাৰ হেৰি কাৰণে ভাল। উম উম',
পানীটো ভালকে খালে তো এক্স এম মানে, পায়খানা পৰ্যন্ত ভালকৈ হয় ন?
অ পায়খানাটো ভালকৈ অ' পানী খালে অ' পানী আৰু দাইল খাব লাগে। দাইলত, দাইলত থাকে কিন্তু প্ৰ'টিন। দাইলও ভাল। শনিতো বহুত দেল দাইল খাইছিলে। শনিয়ে শনিয়েটো বহুত দাইল খায়।
কোনে?
শনি, শনি, শনি।
অ উম।
জনীয়ে বহুত দাইল খাইছিলে। খায় মানে এতিয়াও খায় মানে খাইয়ে থাকে দাইল--দাইল ভাল, ভাল বুলি কয়। কালি মই বাতিত খাওঁয়েই, এক বাতি খাওঁয়েই
ঠিকে আছোঁ।
দে তেতিয়াহ'লে মই এই এই কাৰণেই ফোন কৰিলোঁ বোলোঁ কি হৈছে, কি কৰোঁ?
ঠিকে আছে তো উম, দে দে ৰাখো অ', ফোন কৰবি।
দে